হেল্ল'।
হেল্ল', অ' কোৱা।
অ' কি কৰি আছা?
মই এনেই আছোঁ। তুমি কোৱা?
খবৰ পাতি কেনে? ময়ো এনেই আছোঁ।
খবৰ ভালে আছে, তোমাৰ কেনেকুৱা খবৰ?
মোৰো ভালেই, এতিয়া অলপ আজৰি আছা নেকি?
অ' আছোঁ। কিয় কিবা আছিলে নেকি?
অ'। মই আচলতে এটা বৰ গুৰুত্বপূৰ্ণ বিষয়ত তোমাৰ লগত অলপ কথা পাতিম বুলি ভাবিছিলোঁ।
অ' কি কথা?
আচলতে আজি কালি আমাৰ চাৰিওফালে থকা আহ, জন্তুবোৰ মানে আহ, এই পশু পক্ষী বা ৰাস্তাৰ কুকুৰ মেকুৰী যি অৱস্থা হৈছে না মই ভাবিছোঁ সিহঁতৰ সুৰক্ষাৰ আহ, ওপৰত আমি মানুহবোৰে অলপ সজাগ হোৱাটো দৰকাৰ।
অ' সঁচাকৈ এইটো বৰ দৰকাৰী কথা ক'লা। মই নিজেও কেইবাদিন ধৰি লৈক্ষ্য কৰি আছোঁ, ৰাস্তাৰ কুকুৰক দেখিলে বহুতৰে এটা অভ্যাস আছে ন'। এনেই এটা শিলগুটি, নহ'লে লাঠি এডাল মাৰি পঠাই দিয়ে।
কিয় বা কৰে এনে কোৱা আজিকালি মানুহবোৰে, সিহঁতেনো কাৰ কি ক্ষতি কৰিছে?
একদম হান্দ্ৰেড পাৰ্চেন্ত ঠিক কথাটো। বিশেষকৈ এই গৰমৰ দিনবোৰত সিহতে আমি যদি এটা পাত্ৰত অলপ পানী আৰু বাচি যোৱা পেলাই নিদি সিহঁতক দিওঁ সিহঁতৰো পেটটো ভৰে নহয় জানো।
অ'।
জন্তু সুৰক্ষা মানে, এতিয়া, এইটো নহয় যে আমি অকল ডাঙৰ ফেচবুক বা ইনষ্টাগ্ৰামত আন্দোলন কৰিব লাগিব। নিজৰ ঘৰৰ পৰাই নিজৰ, ওচৰ চুবুৰৰ পৰাই সৰু সৰু মৰম আৰু, দায়বদ্ধতাবোৰ আৰম্ভ কৰিব পাৰি।
আচ্ছা। ঘৰুৱা জন্তুৰ কথাবোৰ, কথাটো বাদেই দিলো। আমাৰ অসমৰ, বন্যপ্ৰাণীৰ কথা অলপ ভাবাচোন। বানপানী হ'লে, কাজৰঙা বা পবিতাৰৰ গড়। হৰিণা বা বাঘবোৰ কাৰ্বি পাহাৰলৈ বুলি ওলাই আহে, সেই সময়ত ৰাষ্ট কিয় ঘাই পথত গাড়ী চলাওতে, আমি মানুহবোৰ অলপ সাৱধান হ'ব লাগে। হয়নে?
তুমি একদম পইণ্টত কথা কৈছা দেই। সিহঁতৰো ঘৰখন বানপানীত ডুবি যায়গে। সিহঁতো মাথো, প্ৰাণ বচাবলেহে দৌৰিছে। আৰু আজিকালি, হাতী-মানুহৰ সংঘাত বেছিহে বাঢ়িছে। চে ক'ব গ'লে। তাৰ বাবে, কিন্তু মানুহে জগৰি বনাঞ্চল ধ্বংস হৈছে কাৰণে, হাতী জ জনাঞ্চললৈ ওলাই আহিব লগা হৈছে।
উম, সঁচা কথা কৈছা তুমি। আমি যদি সিহঁতৰ, আহ থকা ঠাইখিনিয়ে কাঢ়ি লওঁ সিহঁত ক'লৈ যাবনো। গতিকে প্ৰকৃতি আৰু, আহ বন্যপ্ৰাণীক সুৰক্ষা দিয়াটো আমাৰ উপকাৰ নহয়, এয়া আমাৰ নিজৰ মানে, অস্তিত্ব ৰখাৰ বাবে কৰিবলগীয়া এটা ডাঙৰ কৰ্তব্য, হয়নে।
একদম। আচ্ছা এইয়া শুনা বহুতে ভাবে যে জন্তুক অত্যাচাৰ কৰিলে একো নহয়। কাৰণ সিহঁতে ক'ত পাছালি যেতিয়া যাব নোৱাৰে কিন্তু আমাৰ দেশত এয়া প্ৰিভেশ্যন অফ পলিটি টু এনিমেলছ এক নামৰ এখন ক পঢ়া আইন আছে। কোনো জন্তুক অপণত কষ্ট দিয়াটো এটা ডাঙৰ অপৰাধ
আইন আছে বাৰু কিন্তু অলপ আইনেৰে মানে জানো সমাজ সলনি হ'ব। নহয় আচল সলনিটো হব লাগিব আমাৰ মানসিকতাৰ আমাৰ আ ঘৰৰ সৰু ল'ৰা ছোৱালীহঁতক সৰুৰে পৰাই শিকাব লাগে যে পশু পক্ষীক মৰম কৰিব লাগে। সিহঁতক জোকাব বা শিল মাৰিব নালাগে
তুমি বৰ ধুনীয়া কথা কৈছা দেই। শিক্ষা সদায় ঘৰৰ পৰা আৰম্ভ হব লাগে। যদি সৰুৰে পৰাই দয়া ভাৱটো গঢ়ি উঠে ডাঙৰ হয় সিহঁতে কেতিয়াও কোনো জীৱ জন্তুৰ ওপৰত নিষ্ঠুৰতা নকৰে
উম মই এটা কথাই মানে অনুভৱ কৰো এই ধুনীয়া পৃথিৱীখন অকল আমাৰ অ মানুহৰ বাবে নহয় ভগৱানে সকলোকে সমানে জীয়াই থকাৰ অধিকাৰ দি থৈছে, এটা কুকুৰ বা মেকুৰী তুমি এদিন অলপ মৰম দি চোৱা কি সি তোমাক গোটেই জীৱন মনত ৰাখিব।
একদম সঁচা কথা কিন্তু এইটো। সিহঁতৰ বিশ্বাসেই গুনটোৰ কোনো তুলনা কৰিব নোৱাৰি কিন্তু। এতিয়া তুমি এনে কি বুলি ভাবিছা এইটো জন্তুৰ ওপৰত? জন্তুৰ সুৰক্ষা কৰাটো
জন্তুৰ সুৰক্ষা মানে উম জাগাই জাগাই মানে আজিকালি বহুত এন জি অ' ওলাইছে হয় নে? মানে সেইবোৰ আৰু মানুহবোৰে যে কি মানে কুকুৰক যিমান দাম হওক কিনে কিনি কিনে যে সিহঁতে ৰাখে মোৰ মতে সিহঁতে এন জি অৰ পৰা এডপ্ট কৰিব লাগে। আৰু সেনেকে মানে পুহিব লাগে তেতিয়া আৰু কুকুৰ কুকুৰ বা মেকুৰী যিয়ে কি জন্তু নহওক সি এটা ঘৰ পাব ন। তোমাৰ কি
এতিয়া আমাৰ এতিয়া তুমিও কথাটো কিন্তু ঠিকে কৈছা কিন্তু ইমান পইচা খৰচ কৰি কেনে এটা কুকুৰ বা মেকুৰীক কিনাতকে কিমান জন্তু আজিকালি এডপ্ট কৰিব পাৰে সেইবোৰ সিহঁতৰো মন যায় যে আমাৰ পৰা মৰম চেনেহ পোৱাটো ত ইমান পইচা খৰচ কৰি কুকুৰ মেকুৰী এটা কিনাতকে তাৰ পৰাই, যিকোনো এটা জন্তু এডপ্ট কৰি কেনে ঘৰত পোহাটো ভাল। সিহঁতও সিহঁতকো তেনেকুৱা মৰম কৰিব লাগে।
তোমাৰ ঘৰত জীৱ জন্তু আছে নে কিবা।
অ মোৰ ঘৰত আছে মেকুৰী এটা। মই তাক তাক মই সৰুৰ পৰা পুহিছো একদম তাক মানে মই এয়া, আমাৰ ঘৰৰ ৰাস্তাত পাইছিলো তা পৰা। এ সি ক'ব গ'লে আমাৰ ঘৰত। তিনি দুই বছৰ দুয়ো তিনি বছৰটো হলে তাৰ আমাৰ ঘৰত থাকা। তাক কতহে ৰাস্তাৰ পৰা উঠাই। এতিয়া সৰুৰ পৰা এতিয়ালৈকে ইমান ডাঙৰ কৰিলো। এনেকেই মানুহবোৰে এনেকুৱা মানে। মেণ্টেলিটিটো ৰাখি কেনে সকলো জীৱ জন্তু প্ৰতি এনেকেই সুৰক্ষা কৰিব লাগে এনে তোমাৰ ঘৰত কিবা জন্তু আছে নেকি।
আছে আমাৰ আ তিনিটা কুকুৰ আছে স শহা পহু দুটা আছে। নে এইবোৰ চব মই কিনা নাই হা শহাপহু এটাই কিনিছিলো। পাৰপিছত এজনে এ এটা আকৌ দিছে তাই ল'ৰা, আৰু কুকুৰ কেইটা মই এন জি অৰ পৰা লৈছো গোটেইকেইটাকে মানে, একো কৰিবই নালাগে তে পইচাও খৰচ নহয়। তোমাৰ আৰু খালি সিহঁতে খালি তোমাৰ চাব ক ফটো থে মানে, এ একমাহ মান তোমাৰ ফটো খুজিব যে কেনেকে ৰাখিছা কিবা কিবি। আৰু মানে যোনে ভালকে পালন কৰিব পাৰে। সিহঁতেহে মানে এডপ্ট কৰিব লাগে কুকুৰ মানে কিন্ত, ঘুৰে মান এনেকে লৈ যায়। মানে দেখাবলৈ ফটো চটো উঠিবলৈ লৈ যায়। ঘৰত লৈ যাই কিনে অত্যাচাৰ কৰে সেইবোৰ কৰিব নালাগে আচলতে।
অ এইটোও কিন্তু সঁচা কথা। বহুতেতো এয়া বহুত ইমান। দাম পইচা খৰচ কৰি কেনে কুকুৰ এটা বা মেকুৰী এটাত। সিহঁতৰ কেনেকে ৰাখিব লাগে সেইখিনিও নাজানে। সিহঁতক অত্যাচাৰ কৰি। সিহঁতক মাৰি কেনে তেনেকেই অত্যাচাৰ কৰি ৰাখে। আচ্ছা তোমাক এটা মানে গুৰুত্বপূৰ্ণ কথা এটা কব আছিলে।
কোৱা।
এতিয়া এন জি অ'ৰ পৰা যদি। আহ কিবা এটা এডপ্ট জন্তু এটা যদি এডপ্ট কৰিব লাগে। তাতে মানে কি কি লাগিব এতিয়া।
তাতে তোমাৰ ডকুমেন্ট খোজিব তাতে, সেইবোৰ দিব লাগিব চাইন। কৰিব লাগিব আধাৰ কাৰ্ড পান কাৰ্ড কিবা এ, তাৰপিছত অহ, তুমি চাইন কৰিবা আৰু তুমি ক'ব লাগিব যে এনেকে ৰাখিম নাই কিন্তু সিহঁতে, মানে সুধিব আৰু তুমি ভাগে ৰাখিব পাৰিবা নে, আৰু সিহতে মানে উম তুমি ঘৰত আনা পিছত, অ বুজি থাকিবা কেনেকে ৰাখিছা ন সিহঁতে চাব বিচাৰে ত সেইটোত দিব লাগে পিছত নিবিচাৰে যে কেনেকে ফটো চটো তুমি মানে সেইটোতটো নহয় যে তুমি তাক কলা মৰমতে ৰাখিব লাগে আৰু মোৰ মতে অকল জীৱ জন্তু বুলিয়েই নহয় কুকুৰ মেকুৰী বুলিয়েই নহয় আহ মানুহে খাই ছাগলী এ মুৰ্গী এইবোৰকো মানে মোৰ মতে সংৰক্ষন কৰিব লাগে গম পাইছা সিহঁতৰটো জীয়াৰ মানে আশা এটা থাকে ন কেনেকে মাৰি দিয়ে জিন্দাই জিন্দাই সেইটো কৰিব নালাগে
অ এইটোও হয় এইটোও হয় এইটো ভাল কথাই কৈছা
এটা জন্তুক জীয়াই কেনে মাৰি পেলোৱা আৰু মানুহবোৰে খোৱা এইটোতো ইমান ভাল কথা নহয়
উ
এতিয়া সিহঁতৰ জোগাত আমি নিজকে ৰাখি আও তেনেকে ভাবিব লাগিব যে কেনেকুৱা লাগে সেই
কিন্তু মই এতিয়া এটা কথা ভাবিছো কিন্তু যিহেতু এন জি অৰ কথা কলে ন এনেকুৱা এপ কৰিব পাৰি মই ভাবিছো এতিয়া মইও এনে এন জি অ'ৰ পৰা কিবা এটা এডক কৰো বুলি
উ কৰিব পাৰা যদিহে তুমি ভালকে ৰাখিব পাৰা
ভালকে তো মই ৰাখিমে এনে তুমি কেনেকুৱা মানে কি ভাবিছা মোৰ এই ডিচিশন টো
ভালেই ভাবিছো মানে কি। লোৱাটো ভাল হ'ব মানে কিনাতকে তুমি এডপ কৰাটো বেছি ভাল। দিয়া হ'ব দে ৰাখো তোমাৰ লগত কথা পাতি বৰ ভাল লাগিল। ইয়াত হব বাৰু পিছত আকৌ কৰবাত লগ পালে কথা পাতিম।
অ ঠিক আছে তেহ'লে বাই বাই ধুনীয়াকে থাকিবা। হেৰি টেক কেয়াৰ টেক কেয়াৰ।
টেক কেয়াৰ।